হেল্ল'?
অ হেল্ল'?
অ, কি কৰি আছা?
মই এনে ভাত খাই উঠিছো, তুমি?
অ', ময়ো এনেই ঘূৰি ফুৰিছো।
আচ্ছা, আচ্ছা, আচ্ছা, খবৰ ভাল?
ভালেই, ভালেই, তোমাৰ?
মোৰো ঠিকে আছে, ভাত খালা তুমি?
উম, খালোঁ অথনিতে।
অ', অ'কে অ'কে ঠিকে আছে দিয়া।
অ'।
বাকী সেইফালৰ বতৰ কেনেকুৱা?
বতৰ বেয়া।
বেয়া নেকি? উম। অ', ইয়াতো বাৰু বৰষুণ আহিয়ে আছে তোমাৰ কালিৰ পৰা।
অহ।
আকৌ তোমাৰ এই কি কয় বতৰটো মানে ইয়াত মানে এনে ক' হয় ন' গৰমটো আছে মানে বৰষুণটো দিয়ে কিন্তু গৰমটো থাকে আৰু।
গৰমটো এতিয়া থাকিবই বাৰু এতিয়া গৰম দিন যিহেতু।
বাকী কি তোমাৰ যেনেকে মানে বৰষুণ দিলেতো তেনেকে দিয়ে ন যেনেকে এক ঘণ্টা ণ্টামান দিছে নহয় আধা ঘণ্টা দিছে তাৰপিছত ৰখি যায় তোমাৰ তা
অ'।
সেইটোৱে।
এতিয়া বৰষুণ দিয়া দিনে আৰু দিবই এনেও।
সেইটোৱেটো বাকী এইবিলাক তোমাৰ গছ কাটাৰ কাৰণে হ'ল মাজে মাজে বেছি গছ কাটিলে নহ'লে জুই লাগি যায় ন'। পাৰবিলাকত বেছি গৰম দিনত।
অ'।
সেইকাৰণে পলিউচনো হৈ যায় আৰু। পলিউচন বেছি হ'লে উম, ধোঁৱাখিনি ওপৰত যায় ন।
অ'।
তাৰপিছত ওপৰ পৰা পা বৰষুণ পৰে এতিয়া বৰষুণ হয় তেনেকে আৰু।
উম, সেইটো হয় বাৰু।
সেইটোৱে। বাকী তোমাৰ কলেজ হৈ আছে নে? ঘৰত ভালে চবৰে, ঘৰত ভালে চবৰে, তোমাৰ?
ঠিকে আছে।
আচ্ছা, কলেজ গৈ আছা?
কলেজ অ', গৈ আছোঁ অ'।
আচ্ছা, আচ্ছা, ঠিকে আছে।
নাই এই উম, হ'ল দুসপ্তাহ মান। অ', দুসপ্তাহ নহয় কিবা কয় দুদিনমান হ'ল যোৱা নাই মানে ইমান গৰম আৰু।
আচ্ছা, আচ্ছা, গম পাইছোঁ গৰমটো দিয়ে আৰু কি কৰিবা এতিয়া গৰম দিনত গৰম দিবই।
অ', সেইটোও হয়।
সেইটোৱে।
আকৌ বৰষুণ দিলেও নেযাওঁ আকৌ।
অ সেইটোৱে। বাকী এনেই তুমি অনলাইন কিবা অৰ্ডাৰ দিয়া নে?
অনলাইনত উম তেনেকে নিদিওঁৱে।
আচ্ছা। মানে অনলাইনত অৰ্ডাৰ দিলে ভাল মানে মানে যেনেকে ভাবা তোমাৰ নিজৰ গাড়ী নাই নহলে যাবলৈ অসুবিধা হয় ন চব চবে যাব নোৱাৰে গাড়ী নহলে তেনেকুৱা আৰু সৰু পোৱালী বিলাক যাব নোৱাৰে চ' এইটো অনলাইন অৰ্ডাৰ দিলে ভাল বস্তু বিলাক তেতিয়া মানে তোমাৰ ইয়াতে আহি যায়। নিজৰ ঘৰতে। ডেলিভাৰীটো আকৌ বতৰ বেয়া হলে নহ'লে মাটিত বোকা হৈ যায় ন বৰষুণ দিলে ত এনেকে খোজ কাঢ়িব দিগদাৰ মানে।
সেইটোয়েটো আমাৰ ইয়াত পকা ৰাস্তা মানে। ইমান ধুনীয়া পকা নহয় তুমি দেখিলেই ভালেই পাই যাবা আৰু।
আচ্ছা আচ্ছা। মানে ইমান এটা ভালো নহয় ন?
অ' বোকা হয় কিন্তু।
আচ্ছা আচ্ছা বোকা আছে। গম পাইছো।
উম পাইছা পাইছা।
কিবা কয় হেৰি গৰম বন্ধত কত যাম বুলি ভাবিছা?
গৰম অন্ধ এনেই তোমাৰ ঘুৰিব যাম বুলি ভাবিছো বাৰু এতিয়ালৈকে
অ'।
কিন্তু এতিয়ালৈকে মানে চব মিলা নাই আৰু মানে মানুহ বিলাক যাব বিচৰা নাই। তিনিটা মানে যাব বিচাৰিছে আৰু তিনটা মানে গলেতো দিগদাৰ হয় ন।
অঁ, অলপ ধেৰ হলে ভালেই বাৰু।
অ' তোমালোকে যাবা নেকি?
আমি আমিও যাম বুলি ভাবিছো।
আচ্ছা আচ্ছা। তেনে এই তোমালোকেও ভাবিছো যদি আমাৰ লগতে যাব পাৰিবা আমাৰতো কম পৰি আছে ন মানুহ
অহ
ঠিকে আছে দিয়া, কাপোৰ কানি লৈ ল'বা কাপোৰ কানি আৰু যি যি ব স্তু লাগে ঘূৰিবলে জোতা তোতা
তাকেই।
সেইটোৱে বাকী মই এনেই ৱেডাৰ চাইছিলো ফোনৰ মোবাইল এপছ থাকে ন য'ত মানে ৱেডাৰ চাব পাৰে
হাঁ?
তাত য'ত যে মোবাইল এপ যে থাকে তাত ৱেডাৰ চাব পাৰে ন মানে কালি বৰষুণ দিব নে নিদিয়ে চ' তাত চাইছিলো দেখাইছিলে বৰষুণ দিব বোলে কালিও দিব।
অহ।
সেইটোৱে।
বাকী আগতেতো এইবিলাক নাছিলে তোমাৰ এইবিলাক যে বস্তু বিলাক এতিয়া বনাইছে ন মোবাইল ফোনৰ এপ বিলাক মানে এডভানঞ্চতে গম পাই যায় কি হ'ব কি নহয়
অহ
আগৰ দিনততো মানুহে গমেই নাপাইছিল এনেকুৱা হয় বুলি
অ'
সেইটোৱে
আগতে মোবাইল নাছিলে আৰু ক'ত গম পাব
সেইটোয়ে আগৰ দিনা মোবাইল নাছিল কিন্তু মানুহ বিলাক যে যোনে জানে কিবা যাদু কৰিব সিঁহতে মানে গম পাই যায় আৰু কালি কি হ'ব মানে বৰষুণে আহিব নে ৰ'দ দিব তেনেকুৱা শুনিছো মানে আগতে কথাবিলাক
আমিও শুনিছো বাৰু
সেইটোয়ে আৰু ইহতে বোলে এটা অসমত গাও এটা আছে মায়ৰং গাও বোলে তাত বোলে মানুহে বোলে মন গলে বৰষুণ অনাই দিয়ে নহল এনেকে কৰিব পাৰে আৰু সিহতৰ তাত শক্তি থাকে বোলে গাত।
অ', আগতেতো তেনেকুৱাই চলিছিল।
সেইটোৱে। সেইটোৱে আজিকালিতো নাই এইবিলাক।
অ', হলেও কিছুমান আছে আক।
আচ্ছা। আমাৰ এইফালেতো নাই বাৰু এইবিলাক আমাৰ আমাৰ এই ফালে নাই বাৰু আমাৰ এইফালে নাই বাৰু সেইবিলাক।
অ', অ'
সেইটোৱে।
নাই কিছুমানত আছে।
আচ্ছা।
পিছে ক'ত ফুৰিব যাম বুলি ভাবিছা?
পিছে যাম ভাবিছো তোমাৰ সেইফালে যাম বুলি ভাবিছো তোমাৰ চাউথ ইণ্ডিয়া।
কেৰেলা কেৰেলা ফালে নহ'লে চেন্নাইৰ ফালে যাম বুলি ভাবিছো।
অ'।
সেইটোয়ে এতিয়া কি কৰো এতিয়া নাজানো আৰু এতিয়া কি কৰে। অকলে মই কলে নহ'ব ন চবে য'ত যাব বিচাৰে তাতে যাব লাগিব। যোনটো বেছি মানে বিচাৰে এনে তোমালোকে কত যাম বুলি ভাবিছিলা?
আমি ইমান দূৰে নাযাওঁ বাৰু অলপ ইমান ওচৰতো নহয় কি বুলি কয় শ্বিলং ফালে যাওঁ নেকি।
শ্বিলঙত যাবা?
অ'।
শ্বিলঙত থৈ পেলাই আমি ছিকিমো যাব পাৰো শ্বিলংটো ওচৰতে আছে আৰু। ঘূৰি আহিছো ন মই মাজতে শ্বিলঙতে গৈছিলো এবছৰ আগত। চ' তাত শ্বিলঙত ফটোও লোৱা আছে মোৰ ত' ছিককিম যাওঁ ছিকিম যোৱা নাই বাৰু। জেগাতো ভাল আছে। আৰু ছিকিমত তাত গেংটকো আছে ন তাৰ কেপিটেলটো। টো চাই আহিম বহুত ভাল হয় বোলে।
আক তাত থকা মেলা কেনেকুৱা?
থকা মেলা আমি আপাত আমি ইয়াৰ পৰা যাম যেনেকে ট্ৰেইনত ধৰা হা।
অ।
ছত ট্ৰেইনৰ পৰা আমি চুমু নহলে ট্ৰেভেলাৰ এটা বুক কৰি তোমাৰ ঘুৰি ল'ম পুৰা দিনটো।
অ।
দিনটো ঘুৰা পিছত সন্ধিয়া মানে এটা আমি হোম ষ্টে চাই থাকিম চাই থৈ দিম আগপ পাই নহলে ই আমি চাই নথলে তাতে মানে এটা হোম ষ্টে চাই ল'ম নে টো এভেইলেবল হয়ে।
অ।
উম, সেইটোয়ে আৰু তাত হোম ষ্টে বিলাকতো এনে অৰ্ডাৰ কৰিলেটো পায়ে যায়। ভাতবিলাক ভাত ৰুটি যি খাব বিচাৰা তুমি। ধেত। কৰিম এতিয়া ভালকে প্লেনটো কৰা নাই বানু মানুহ এইটো মিলোৱা নাই ন। টো আৰু তোমালোকেও আহি যাবা গ্ৰুপটোত চবে এনেকে ডিচকাচ কৰি ল'ম ক'ত কি কৰিব লাগে।
উম।
সেইটোয়ে।
পাৰি বাৰু।
সেইটোৱে, বাকী তুমি ক'ৰবাত ঘূৰিব গৈছিলা নেকি আগতে?
মই গৈছিলো, অৰুণাচলত গৈছিলো।
আচ্ছা, কেনেকুৱা লাগিছিল বাৰু ক'ব পাৰিবা?
তাতে ভাল লাগিছিলে গৈ।
আচ্ছা, মানে আৰু কি কি চাব পাইছা, কি কি চাব পাইছিলা তাত?
অ, কি কি চাব পাৰিছিলো বাৰু, পাহৰিছিলো নহয় অলপ চলপ মনত আ পাহৰি গৈছো ৰ'বা।
অ পাহাৰবিলাক থাকে পাহাৰ। গছ গছ।
অ পাহাৰ আছে তাৰপিছত, কিবা কয় এ কি আছিল, ওপৰৰ পৰা পানী পৰে নহয়
অ ৱাটাৰ ফলবিলাক আছে।
অ, অ।
সেইটোৱে আৰু তাত মানুহবিলাক ভাল ন কথা বতৰা।
অ ঠিকে আছে ভালৰ লগত ভাল বেয়াৰ লগত বেয়া আৰু।
সেইটোৱে সেইটোৱে। বাকী মইও ভাবিছো অৰুণাচলৰ ফালে যাম বুলি। আগতে ছি ক্কিম যায় লওঁ ন মানে ছিক্কিমতটো অলপ দূৰতো হয় আৰু ভালো লাগিব। ছয় সাত দিনৰ মানত যাম আৰু। এদিন আহোঁতে এদিন যাওঁতে বাকী পাঁচ দিন ঘূৰিম আৰু ন?
অ।
সেইটোৱে। বাকী মই তোমাক গ্ৰুপটো এড কৰি দিম, কিবা জনাব হ'লে মই কৈ দিম। আৰু কিবা সুধিব হ'লে তুমি সুধি ল'বা। সেইটোৱে। বাকী এনে, এইটো এতিয়া কি কৰিবা, ঘূৰিবাই ন'?
অ'! ঘূৰিম। বন্ধ পাম যেতিয়া আৰু ঘূৰিবই টো লাগিব। এনেই বন্ধ দিছে, দিব জানোঁ।
সেইটোৱে-সেইটোৱে, ঘূৰা-ঘূৰা।
নহ'লে, ঘৰত থাকি বৰিং লাগি যাব, নহয়।
সেইটোৱে-সেইটোৱে, হ'ব দিয়া তেনে, তুমি ঘূৰা।
অ'!
অ'! বাই-বাই।
বাই-বাই, হ'ব দিয়া।
অ'!